নমস্কাৰ।
অ, নমস্কাৰ।
কি খবৰ?
এ, ভালেই দিয়ক। আপোনাৰ খবৰ?
হয়, চলি আছো আৰু দিয়ক, যেনে-তেনে।
অ, হয় নেকি! ভাত খালে নে নাই?
খোৱা-বোৱা কৰিলে? কি দি কৰিলে?
কি দি কৰিলে মানে, আজি কল দিলে পাৰ মাংসই বনাইছিলো।
হয়।
তাৰ পাছত বনাইছিলো, আলু পিটিকা আৰু মাটি মাহৰ দাইল।
ঘৰত সকলোৰে ভালনে?
অ, সকলোৰে খবৰ ভালেই। তোমালোকৰ?
অ, অ, আমাৰো ভালেই, মাজতে বেমাৰ-আজাৰ হৈছিলে।
অ।
তাৰপিছত আপোনাৰ হস্পিতাল লৈ গ'লো। দেউতা, তাৰপিছত এই এতিয়া দুদিন মান ভাল পাইছে বুলি কৈছে। আজি আকৌ, আকৌ হৈছে।
অ, হয় নেকি!
হয়।
পিছে তুমি কিবা কৰি আছানে? অ ভালেই।
হয়, হয়। খেতি-বাতি কৰি আছেনে?
খেতি-বাতি মানে কি, এবাৰ মই হেৰি খেতি কৰিছো, আৰু খৰি গছ কৰিছো। আৰু ধৰ, এতিয়া ধৰ, ধানৰ খেতি চিজন সেয়া কৰিছোঁ আৰু।
অ, অ।
বেছি নহয় দিয়া, অলপ-অলপমান কৰিছো আৰু, ঘৰত যাতে বছৰটো খাই পেলাই চলিব পাৰো আৰু।
হয়, বেছি কৰিও ইমান অনিষ্ট কৰি লাভ নাই।
হয়, হয়।
আপোনালোকেতো নেবেচে নহয় জানো ঘৰত হে খাই? সেইটোৱে কথা আৰু যিমান খিনি লাগতিয়াল সিমান খিনিয়ে আপুনি ব্যৱহাৰ কৰিব লাগে, তাত তাতকে যদি আপুনি যতুতি ব্যৱহাৰ কৰে, তেতিয়া আপোনাৰ বস্তুটোতো বেয়া হয় আৰু আমাৰ নিয়মৰ মতেতো বেয়া হয়।
হয়, হয়।
আমাৰ আমাৰ খেতিয়কৰ মতে।
হয়। নাই আজি ভালেই বাৰু।
অ', ক'ত আছে তেখেত এতিয়া?
তেখেত এতিয়া মানে বাহিৰতহে কাম কৰে দিয়া।
অ', হয় নেকি?
হয়, মই এইয়া ঘৰতে মানুহ লগাই মানে খেতি কৰোৱা কৰাও আৰু মানুহতে নাই। ঘৰতে লগাও, আধি দিবলৈ বেলেগক যদি এতিয়া আধি দি দিওঁ, এতিয়া ঘৰত সেইখিনি খাবও নহ'বগৈ বুজিছা, সেইকাৰণে নিজেই কৰোঁ আৰু।
হয়, হয়, হয়, ঠিকেই নিজেই কৰাই ভাল।
হয়।
আপোনালোকৰ এইফালে গৰম দিছেনে?
গৰম মানে কি, আজি-আজি বৰষুণ দিলে দিয়া, দুপৰীয়া সময়ত। এতিয়া বতৰটো অলপ ঠাণ্ডাই। তোমালোকৰ ফালে বৰষুণ পৰিছিল নে?
আমাৰ ফালে বৰষুণ উম, আধা ঘন্টামান পৰিলে, তাৰপিছত আপোনাৰ নপৰিলে।
অ', বৰষুণজাক পৰিলে ভাল, অকমান বতৰটো ঠাণ্ডা পৰে।
মই, মই নগাঁৱত আছিলো বুজিছে, তেতিয়াই বৰষুণটো পৰিলে।
অ', হয় নেকি?
হয়, হয়। মানে, ৰাস্তা দি আহি আছিলো।
অ', হয়।
তাৰপিছতে, ৰাস্তাতে আহি থাকোতে আপোনাৰ একে টমটম টেম্পোত আহি আছিলো, তাতে বৰষুণ পৰিলে, গা-চা এতিয়া, ভিজি গ'ল, এতিয়া অলপ চৰ্দি-চৰ্দিৰ ভাব আহি আছে।
অ', অ', এইজাক বৰষুণত ভিজিবলৈ নেলাগে, বৰ বেয়া। বৰষুণত ভিজিলে, এ, বেমাৰ-আজাৰ হয়। এই গৰম, এই ঠাণ্ডা পৰিছে যেন।
উম।
পিছে, ভাত খালা নে নাই? ভাত খালা নে নাই? উম, কি দি খালা?
মই খালো, মই খালো, আপোনাৰ বিৰিয়ানী।
অ', অ', হয় নেকি? তোমালোকৰ গৰু পুহিছা নেকি?
হয় হয়, গৰু পুহিছে, গৰু গাখীৰ গাখীৰ খিৰাই আছিলো বুজিছে, হয় সেইটোৱে।
শুনিছো।
হয়, আজি নগাঁও যে গৈছিলো, এই নগাঁওতে মানে এই বিৰিয়ানী যে, হোটেল এখন আছে। এই, হায়দৰাবাদী বিৰিয়ানী তাতে খালোগৈ, বুজিছে? তাতে একে খালো, ভাল লাগিল খাই দেই ধুনীয়া লাগে তাত খাই।
হয়, হয়, তোমাৰ মায়ে পিছে বনাব পাৰে নে নোৱাৰে বিৰিয়ানী?
হয়, পাৰে পাৰে, মায়ে আগতে বিৰিয়নী বনাব নেজানিছিলে। আপোনাৰ দেউতাই বনাব, বনালে যেতিয়া মাইয়ো শিকি ললে আৰু।
অহ।
আমাৰ দেউতাটো অলপমান বাহিৰৰ পৰা ঘূৰি আহিছিলে নহয় জানো?
অহ।
সেইকাৰণে দেউতাই এইবিলাক জানে।
এদিন তোমালোকৰ ঘৰত ঘৰতে যাব লাগিব দিয়া।
হয় আহিব আহিব, আপোনালোকে আহিমে বুলি কৈ নাহেই।
হয়, সময়ে নাপাও দিয়াচোন। ঘৰুৱা কাম এইফালে
হয়, সময়টো এতিয়াতো কাৰুৱে নাই, হয় এতিয়া সময়ৰ মাজেৰে চলিব লাগিব আৰু।
অ হয় বাৰু দিয়া, বাৰু সময় মিলাই এপাক মাৰিম
হয়-হয়-হয়।
দম বিৰিয়ানী খোৱাকেহে যাম আৰু।
আহিব আহিব আহিব, একেবাৰে আপুনি হায়াৰ-ছেকেণ্ডেৰীত আহিব দিয়ক।
অ হয় দিয়া।
হয় যদি ভাল হয় আৰু তে আহিব আৰু যদি বেয়া হ'লে আৰু ঘৰতে বহি বহি হাঁহি থাক
এ কিয় বেয়া হ'ব ভাল হ'ব ভাল হ'ব। মই আশীৰ্বাদ কৰিছো যেতিয়া ভালেই হ'ব।
ধন্যবাদ ধন্যবাদ ধন্যবাদ। আজি আকৌ কলেজত আপোনাৰ গাৰ্জেন মিটিং বুলি আমাৰ যিটো সামাজিক মাধ্যমত জনাইছিলে
হয়।
পাছত আমাৰ মায়ও গ'ল, তাত আপোনাৰ সামাজিক মাধয়ম বুলি এতিয়া শ্ৰদ্ধাঞ্জলিহে পাতিলে বুজছে?
অ অ হয় নেকি?
হয় হয় একে তিনিটা বজালৈকে মোক মোৰ ছাৰ বাইদেউে কৈছে মাকো লৈ যোৱাকৈ আহ চাৰিটালৈকে হ'ব আহ। এইবিলাক কাম নাই বোলে বুজিছে।
অ অ হয় নেকি?
হয় সেই ছাৰটোৱে মোক বহুত ভাল পায় মানে আম ইংলিছ ছাৰ
অ।
তহঁতে বহুত ভাল পায় মোক কৈছে যোৱাগে যোৱা, এনেই তোমালোক ইমান দূৰৰ পৰা আহিছা ৰখি থাকিব নালাগে, মাক মাতি পালে যোৱাগো। ছাৰে বাইদেউহতে হয় কৈছে কি হেট ছাৰ বোলে শুধিলে কবা কি, হেৰিত যাওঁ চিকিৎসালয়ত যাওঁ।
অ।
মানে আপোনাৰ এইফালে নগাঁও যে নগাঁও কলেজৰ বুজিছে?
অ অ হয় নেকি? হয় হয় শুনি আছোঁ, অ শুনি আছোঁ।
নগাঁৱৰ অধ্যক্ষ এজন মানে নগাঁ কলেজৰ তেখেত মানে আপোনাৰ মৃত্যু হ'ল।
অ
বুজিছে? সেই মৃত্যুৰ কাৰণে মানে আমাৰ যি আমাৰ প্ৰিন্সিপাল ছাৰে শ্ৰদ্ধাঞ্জলি পাতিছে।
অ অ।
বুজিছে?
অ অ হয় নেকি?
হয় হয়।
সেয়াৰে পাতিছে বাকী আপোনাৰ হেৰি মিটিং নাছিলে? গুৰুত্বপূৰ্ণ ইমান।
অ।
এই গুছি আহিলো।
তাতে বৰষুণো পৰিছিল তেতিয়া?
হয় হয় বৰষুনটো আমি আহি থাকোতে আমাক বৰষুনটো পালে বুজিছে এই ডিমৌ মানত পালে।
অ অ।
হয় আজি গা ৰাস্তা দি আহি আছিলো বুজিছে গাড়ীখনত?
অ'।
সন্মুখ যিফেলে চাইডৰ দি মানে দুজনীমান ছোঁ ছোৱালী স্কুটি লৈ পেলাই আহি আছিলে।
অ'।
তাৰপিছত আপোনাকে স্কুটি পিছত মাৰি একদম ভালকে দুখ পালে বুজিছে।
অঁ হয় নিকি এ নকওঁ আৰু সেইকাৰণে অকণমান চাই চিতি পেলাই চলাব লাগে।
হয় হয়।
এয়ে তাৰ পিছত আমি অলপমান উঠি গাড়ীৰ পৰা নামি পালে।
অ।
আমি অলপমান মলম - চলম সানি দিলো। পানী - চানী খোৱালো, অলপ সহায় - চহায় কৰি পেলাই তেখেতসকলক এখন বেলেগ এখন গাড়ীত উঠালো, উঠাই পেলাই তেখেতক সকলক ওচৰে চিকিৎসালয়লৈ গ'লো বুজিছে।
অ অ ভাল কৰিলা ভাল কৰিলা এনেকুৱা সহায় - চহায় কৰিব লাগে মানুহক দিয়া। আজিৰ যুগতো এনেকুৱা মানুহে সহায়ে নকৰে মানুহেটো দেখিও পেলাই থৈ গুচি যায়।
হয় হয় মানুহেটো এনো বিপদটো আপোনাৰ জানি বুজি নকৰে নহয়।
হয় হয় কাৰ বিপদ কেতিয়া আহে কোনো নাজানে।
হয় হয় কপালত থকাৰ বাবে সেইটো হয় বিপদটো। সেয়াই আৰু আজিকালি মানুহে আপোনাক কোনেও আপুনি ৰাস্তাতে পৰি থকা আপোনাক কোনেও সহায় নকৰে।
হয় হয়।
বুজিছে?
হয় হয়।
সেয়া মানে আজিকালি মানুহৰ যিটো আত্মীয়তা নাইকিয়া হৈ গৈছে লাহে লাহে।
হয় দিয়া। আজি তুমি বেলেগক সহায় কৰিলেহে তোমাক বেলেগে সহায় কৰিব হয়নে নহয়? মানুহ তেনেকে চলিব লাগে কি ক মানুহবোৰে আজিকালি নুবুজে।
হয় মোৰে ওচৰত এতিয়া বিদ্যালয়খন বুলি যে আছিলে যে এখন।
হয়।
বুইছে মোৰ উচৰ বিদ্যয়ালয়খন এতিয়া আপোনাৰ সেয়া বিদ্যালয়খনৰ মানে ই এ ইউ আই জি ক'ত এটা ভুল হৈ আছে বুইছে
হয়।
এ পটু ভুলৰ ফলতে মানে আপোনাৰ মানে যিটো চেৱা যিতু কাৰ্যালয়ৰ পৰা আপোনাৰ সিহঁতে কৈছে যে বিদ্যালয় খন বন্ধ কৰিব লাগিব তাৰ মানে সেই মানুহজন বহুত দুখত আছে বুইছে গাঁৱত একে আপোনাৰ চবেই হাঁহি আছে। এইতোটো ভাল কাম নাই হোৱা দিয়কচোন।
এইটোতো ভাল কাম হোৱা নাই এতিয়া তেওঁহে জানিব তেওঁ কি গতি হৈছে ইমান কষ্ট কৰি স্কুলখন খুলি লছে।
হয় তেখেতে কিন্তু আপোনাৰ ছা হয় তেখেতে আপোনাৰ ছাত্ৰ- ছাত্ৰীৰ পৰা বেছি সংখ পইচা লৈছে বাৰু সেইটো বেলেগ এটা কথা বাৰু এই স্কুলখন বন্ধ হৈ যোৱাটো এটা সক সকলো স্মৃতিৰ লগত জড়িত আছে দিয়কচোন সেইখন স্কুল। এখন স্কুলৰ পৰাই কিমান আপোনাৰ মেট্ৰিক পাছ উত্তীৰ্ণ হৈ গৈছে।
হয়।
সেইটোৱে আৰু আমাৰ গাঁৱৰ মানুহ হুদাও হাঁহিছে মানে ভাল পাইছে আজিকালিটো মানুহে উন্নতি